অ'।
এ কি কৰিবি এই ঘৰৰ পৰা ওলাই আহিছো অকমান এই গৰম দিছে যে বহুত বেছিকে। অকমান ওলাই আহিছিলো বোলো হেৰি। ক মথাউৰি ফালে যাও মথাউৰি ফালে গৈ মেলি। গৰুকেইটাও আছিলে গৰুকেইটাও অকমান লৰাই মেলি থৈ আহো।
অ' ঠিকেই ঠিকেই মই তোমাৰ ইয়াতে আৰু গুৱাহাটীৰ পৰা মই যোৱাই নাই নাই নাই গুৱাহাটী।
ত গুৱাহাটীতে আছ নেকি এতিয়াও।
আহ বন্ধ দিয়া নাই যে কাইলৈ পৰা বন্ধ হবহে।
সেইটোয়ে এতিয়া আহিবি আহিবি কেতিয়া আহ তহ আহিবি। হেৰি হৈছে বহুত গৰমত তাত গৰমতটো কেনেকুৱা দি আছে।
এই ইয়াতো গৰম বহুত বেছি ইয়াত না বৰষুণ দিছে। অকল দিনা দিনডাল ৰ'দ।
অ' সেইটোৱেই। এ টাউনত তেনেকুৱা হৈছে শুনিবলে ভাল যে টাউনত এনেকে ৰ'দ হৈছে। গৰম হৈছে কিবা হৈছে কিন্তু ইয়াত ভাবচোন গাঁৱত আগতে কি আছিলে অকল বতাহেই মাৰি থাকে বতৰ ঠাণ্ডাই হৈ থাকে। হেৰি হৈ থাকে নানি অশান্তি নহয় এ গৰম নে এইটো কিমান বেছি গৰম আৰু তাতে হেৰি হৈ গ'ল আকৌ মানুহকে। গছ গছনিবোৰ কাটি মেলি দিছে যে।
কাটিছে কাটিছে ইয়াততো বহুত বেছি। সেয়া আৰু দীপৰ বিল কাষৰ গোটেই গছোপা কাটিয়ে পেলালে।
অ' সেইটোয়ে সেই ভাবচোন তই তেনেকে যদি গছ কাটিবলৈ হয় সেই টাউনত বাাৰু কাটিছে কিবা কিবা। কৰিছে কিবা উন্নয়ন কিবা কিবি সেইটো বেলেগ কথা। ইয়াত এতিয়া আমাৰ গাঁৱতে ভাব। তই ৰাস্তা কাষৰ গছ আমাৰ যে ঘৰৰ আগফালৰ তো দেখিছ চাগে। গছবোৰযে আছিলে গছবোৰ এ এতিয়াতো নায়েই বুলিব পাৰি গম পাও নাই ইমান কাটিছে।
তাকে তাকে এতিয়া বা পানীও হৈছে চাগে বহুত।
পানী হৈছিলে মানে কি হ'ল ৰ'দটো যিমান দিলেও। এই আগবেলাতো বৰষুণ অলপ দি দিয়ে যে আগবেলা মানে ৰাতি দিয়ে। অকল দিনটোতো এনেকুৱা একদম টিকা ফটা ৰ'দ দিব বহুত ৰ'দ মানে মূৰ চুৰ গৰম হৈ যায়। এনেকুৱা আৰু ৰ'দৰ পিছত তোৰ একদম ৰাতিলে বতৰটো অকমান গোমা কৰি আহিব মানে বিশেষকে বতৰটো গোমা কৰি আহে গোমা কৰি অহাৰ পিছত আৰু ৰাতি তোৰ বৰষুণ মানে একদম দবা পিটা।
ৰাতিটো বৰষুণে দিয়া তাকে পা পা উম এইবিলাক নিউজতো দেখিয়ে আছো আমাৰ সেইফালে মানে লখিমপুৰ চাইডে ব পুৰা পানী হৈছে। ধেমাজি লখিমপুৰ পানীত ডুবি গৈছে সেয়ে চ উম চিচি বৰগাঙতটো নদীয়ে তোমাৰ দেৰিলৰ দলঙে ছিঙি দিছে তাত তোমাৰ সেইয়াই আৰু
দলং বোৰ ছিঙিছে এই সেইবোৰতো হৈছে মানে তো মানে আচলতে উন্নয়নৰ কোনোবা খিনিত ইমান এটা হেৰি হোৱা উন্নয়ন হৈছে কিন্তু যিমানতটো হ'ব লাগে বা উন্নয়ন হবলৈ যাওঁতে কি হ'ব লাগে যে বেলেগ যাতে অসুবিধা নহওক একো অসুবিধা নোহোৱাকে হ'ব লাগে এই গৰম হেৰিটো উন্নয়নতটো কিন্তু ইয়াত গছ গছনি কাটি গৰমৰ পতাপততো একদম যি অৱস্থা কা লৈছে নহয়
তাকে এইবাৰ প্ৰকৃতিয়ে ভয়ানক ৰূপ ধৰিছে ইফালে গৰমো ইফালে বৰষুণো দবা পিটা
অ', তোৰ মানে তই তোক যদি এতিয়া মোক তই যদি মোক শুধ মানে আমাৰ ইফালে গৰম নে ঠাণ্ডা বুলি মইতোক দুয়োটাই ক'ব লাগিব গৰম মানে কি হয় দিনটোতো সেয়া গৰমেই থাকে পুৰা গৰম গৰম মানে ত ঘাম একেবাৰে ত আগবেলা পিন্ধা কাপোৰযোৰ পাছবেলালৈ সুলকাবই লাগিব পিন্ধি থাকিব নোৱাৰো তেনেকুৱা তাৰপিছত আকৌ সেয়ে আকৌ সেয়া তই এতিয়া তোক যদি সুধ তইদি মোক সোধ যে ৰ'দ দিছে নে বৰষুণ দিছে কি বুলি কবি ৰদেয়ে দিনডাল ৰদ দিয়ে ৰাতি বৰষুণ ৰাতিপুৱা বৰষুণ
সেইটোয়েতো এতিয়া তাত বৰষুণ দিলেও যেতিয়া পানী হয় ধৰা কিন্তু পানী হ'লে সেইখিনি সেইখিনি আমাৰ নদী পানীহে ইয়াত এতিয়া তোমাৰ ইয়াত, ইয়াত এতিয়া বৰষুণ দিব গোটেই নলা পানী ওলাই আহি ৰাস্তা তাক খোজ কাঢ়িব নোৱাৰে অৱস্থা বেয়া হৈ যায় এনেকুৱা লেতেৰা পানী
অ সেইটোয়ে সেইবোৰ বেয়া ন তাত সেই লেতেৰা পানীটোৰ জহত মানে বহুতো বেমাৰ হয় আৰু চাবি হাঁ এইবোৰ মানে তেনেকৈ পানীয়ে চানীয়ে বৰকে খোজকাঢ়ি ওলাই ফুৰাটো ইয়াত পানী গছকা টো ঠিকে আছে আছে আমাৰ এনেকে গাঁওৰ পানীবোৰ সেইবোৰ গৈ গচকাতো ঠিকেই আছে কিন্তু তাত সেই পানী গচকি থকা কিবা কৰি থকা এইবোৰ মানে বেয়া, বেয়া সেইবোৰ পানী এৰি বেমাৰ কৰিব তোৰ বহুত বেমাৰ কৰিব ন।
ঠাই ঘাাটেহে পানী হয় আৰু তাত ধৰা তোমাৰ এতিয়া ইয়াত এনেকুৱা কণ্ডিচন হৈ গৈছে এইখন হ্প মানে এতিয়া ঘৰৰ পৰা হস্পিতেল যাবলৈও তোমাৰ এ আঁঠু পানী পাৰ হৈ যাব যাব লাগে ৰাস্তাতে
অ', সেইটো ভাবচোন টাউনত তেনেকুৱা হৈছে গতিকে আমাৰ গাও অঞ্চল কথাটো কি কবি গাঁৱত মানে আমাৰ কি হ'ল এই আমাৰ পিছফালৰ গাঁওখনত গৈছ নহয় চাগে আগতে
অ গৈছো, গৈছো।
অ', সেই পিছফালৰ গাঁওখনলৈ যাওঁতে তেনেকৈ তোৰ সেই আৰু গাঁওখনত সোমাই যোৱা সেই বাট টোৱে আৰু গোটেইটো একেবাৰে পানীয়ে তোৰ নদী পানীয়ে এজাক বৰষুণতে খহি পেলাই গোটেই ৰাস্তাটো উটাই লৈ গুচি যায় মানে খহাই পেলাই গোটেই ৰাস্তাটো ইমানেই ধ্বংস হৈ গৈছে নহয়
আহ সিদিনা মোলে বৰ্তাই ফোন মাৰিছিলে অ সিদিনা বৰ্তাই ফোন মৰাতেহে কৈছিল বোলে এনেকুৱা হৈছে পুৰা দিনতটো ৰত দিব। আৰু ৰাতিলে বৰষুণ গোটেই ৰাস্তা ঘাট ছিঙি দিছে।
অ' সেইটোয়ে সেইটয়ে আৰু সেইবোৰ ভাল নহয় নহয় বতৰ বোৰ। এনেকে থাকিলে মানুহবোৰকে কি কৰিব নিজৰ একো এটা স্থিতি ল'ব নোৱাৰে ন যে এইটোোৱে কৰো আৰু এতিয়া। বিশেষকে খেতিৰ দিন খেতিৰ দিন মানে তোৰ আমাৰ বোকা দিব লাগে। তো ইমানেই অসুবিধা হৈ গৈছে নহয়। হলেও বোকা দিলে বাৰু আমাৰ পৰহি।
ক'ত হেৰি কৰি আছে এতিয়া
এ এই আমাৰ মথাউৰি কাষত মথা। ক চউৰি কাষত পুৰা একদম বোকা পৰহি বোকা দিলে তাৰপিছত। অ' ক হেই ৰুবলৈ কাৰণে আহিব আৰু।
অ'।
কিন্তু এতিয়া এইবাৰ ৰোৱনি লাগিব চাগে ৰোৱনী নহলে নহ'ব আৰু। অ' ৰোৱনী লাগিব সেই ৰোৱনী খা খবৰ অলপো লৈ থকা হৈছে।
অ', অ'।
আৰু নোৱাৰে ন এটা মানুহে বা দুটা মানুহে তেনেকে লাগিব। ৰোৱনি নহ'লে মানে এবাৰ একোৱেই নহয়।
উম এইবাৰ অকমান চাই চিতি লাগে বতৰ ডাল যিহে ৰ'দ দিন ভালকে খোৱা-বোৱা খিনি ভালকে কৰিব লাগে।
অ এই ৰ'দত মানে তেনেকে কাম কৰিলে মানুহখিনি নোৱাৰিব ন। থাকিব আৰু এনেই বেমাৰত পৰাত কে আৰু অকমান বেমাৰত পৰা মানে এতিয়া আগতে ভাল আছিলে। এতিয়া আকৌ অকমান উম, বৰষুণত তিতি যোৱা মানে কি বেমাৰ মানে পাৰ নপৰা বেমাৰ।
উম, উম সেইটো। যিয়ে নহক এতিয়া গাঁৱত থকা মানুহখিনিৰ কাৰণে সেইটো ভাল হয়। যেতিয়া আমাৰ ৰোৱনী দা বা ৰোৱনী খিনি যিখিনি তেওঁলোকে এতিয়া ধৰা ঘৰত তাতে নিজে ৰান্ধি বাঢ়ি খাইছে ধুনীয়াকৈ। গাঁৱত কি বস্তু অভাৱ আছে চবটো পাই।
অ' সেইটোৱে আমাৰ অভাৱ নাই মানে। ক'ব গ'লে তেনেকুৱা একো অভাৱ নাই। কিন্তু এই অকমান আগতে বতৰটো কেনেকুৱা আছিলে মানুহখিন মানে পাৰে আৰু যিমান বতাহ বতৰ বেয়া হলেও যি হলেও।
এইবাৰ অত্যাধিক গৰম পৰিছে।
বহুত বছি গৰম পৰিছে। আৰু গৰমৰ কাৰণে মানুহখিনিয়ে নোৱাৰা হৈ গৈছে ন। উম, বাকী এ সেই বিশ্ববিদ্যালয়ত নামভৰ্তিবোৰ হৈ আছে নেকি?
অ' হৈ আছে, হৈ আছে আমাৰ এতিয়াটো তোমাৰ আমাৰ আজিকালি ঢেৰ কৰ্চ নহয়।
অ' বহুত হৈ গ'ল কৰ্চ খিনি। এতিয়া তাকে ময়ো ভাবি আছো এইবাৰ ময়ো মানে অকমান উচ্চ শিক্ষাৰ কাৰণে আৰু অলপ আগবাঢ়ো বুলি ভাবিছো। কিন্তু এতিয়ালৈকে মানে ঠিক কৰিব পৰা নাই কোনটো লওঁ কি কৰো? তাকে মই ভাবি মেলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত হেৰিত টো কৰিছো এতিয়া সমাজ সেৱা বিভাগৰ।
অ' সেইটো অ' সেইটো ভাল হয় দেই। সমাজসেৱা বিভাগত যদি কৰো বুলি ভাবিছা। মই সমাজ সমাজতত্ত্ব কথা কোৱা নাই সমাজ সেৱা কথা কৈছো। নাই এম এছ ডাব্লিউ ৰ কথা কৈছা ন তুমি?
অ' এম এছ ডব্লিউ যদি সেইটো সমাজ সেৱা বিভাগৰ মানে কাম কৰিব পাৰি মানে মোৰ আগৰ পৰা মন আছিলে ন সেইটো কৰিব।
অ' সেইটো ভাল, সেইটো ভাল হয় সেইটো তুমি ডাইৰেক্ট তাৰ পিছত প্লেজ মেন থাকে মানে তোমাৰ।
অ' সেইটোৱে দায় বিচাৰে বহুত বিচাৰে এন জি অ' বোৰ আৰু মোৰ অলপমান অভিজ্ঞতা আছে তহঁতকতো মই তহঁতক মই তেতিয়া কৈছিলো য়ে নেকি? মই এনেকে এন জি অ' এ তাৰ লগত অকণমান জড়িত আছিলোৱে বুলি। তিনি চাৰি বছৰ হৈ গ'ল সেই এন জি অ' টোৰ লগত। গতিকে মোৰ অভিজ্ঞতা অলপ আছে যে এতিয়া মই কৰিম আৰু সেইটোকে। পৰীক্ষাটো দি থৈ আহিছো পৰীক্ষাটো পাই গ'লে মানে মই যদি পাই যাওঁ নহয় চিটটো তেতিয়া কৰিম আৰু ভালকে।
ঠিকে, ঠিকে সেইটো কৰিলোৱা আৰু কৰি ল'লে বেছি ভাল হব। পিছলে তোমাৰ ধৰা এতিয়া অভিজ্ঞ অভিজ্ঞতাও যিহেতু আছে তোমাৰ কাম কৰি থকা আগত গতিকে পিছলে তোমাৰ বেছি সুবিধা
শিক্ষা স্নাতকৰ কাৰণে দিও বুলিও ভাবিছো। শিক্ষা স্নাতকো সেই ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয় বিশ্ববিদ্যালয় ৰে দিম আৰু হেৰি ধৰক গুৱাহাটী বিশ্ববিদ্যালয়ও ওলাইছে নেকি?
ওলাইছে, ওলাইছে অ' এতিয়া পি জি মানে আমাৰ যিখিনি স্নাতকোত্ত সত্তৰ বৰ্ষৰ যিখিনি হে আৰম্ভ হব পাঠ্্যক্ৰম সেয়া ষ্টাৰ্ট হ'ব আৰম্ভ হ'ব তোমাৰ ধৰা আগষ্টৰ পৰা আৰু তাৰ বাবে অঁ তাৰ বাবে প্ৰৱেশিকা পৰীক্ষা হব তোমাৰ এই জুলাইতে জুলাই চাৰি পাঁচ তাৰিখ মানে হ'ব তাৰপিছত আৰু তোমাৰ এডমিশন হব লাহে লাহে ঠিকেই অসমৰ নাম থকা বিশ্ববিদ্যালয়ৰ ভিতৰত তোমাৰ এইয় বিশ্ববিদ্যয় তেজপুৰ বিশ্ববিদ্যালয় ডিব্ৰুগ় বিশ্ববিদালয় এনেকুৱ এখন বিশবি্যালয়ত যদি নামৰ্তিটো কৰিব পৰা যতি যথ স্বভাৱ
অ সেইটোোৱে ভাল ভাল সেইকাৰণে ভাবিছো মই দিব বিচাৰ বিশ্ববিদ্্যালয়ৰ পৰাাৰু সেয়া মই নামভৰ্তিৰ কাৰণে পুৰাইছো এতিয়া গুৱাহাটী বিশ্ববিদ্য়ালয়তো মই পূৰাই দিও নেকি মানে যিমান যি হলেও দুইখনতে শিক্ষা পটোতো প্ৰায় একেই হ'ব
একেই একে তুমি অ সেই কৰি থোৱা তুমি এই মানে কিমান আছোক কাৰণহ তুমি যিকোনোতে তুমি কৰিব পাৰা মানে বুজছা নাই
নহ সেইটো যিকোনো বিশ্ববিদ্য়ালয়ত কৰিব পৰা যায় সেইকাৰণে ভাবিছো এইবাৰ পুৰাই দিও আৰু তাৰিখ আছে মানে শেষ তাৰিখলে দিন আছে শেষ
আছে আছে তুমি পোৱাই থোৱা অ যদি অ কিবা অসুবিধা সুবিধা থাকিলে জনাবা আৰু তোমাৰ ইফালে উম ডিব্ৰুগড় বিশ্ববিদ্যালয়তো বহু কেইজন আমাৰ সেই অঞ্চলৰ মানুহ আছে
অ ডিব্ৰুগড় বিশ্ববিদ্য়ালয়ত বহুত আছে মোৰ মোৰ লগৰে বহুত কেইটা আছে সিহঁতেও মোক জনা আছেই ত সিহঁতৰ লগতো মানে মই যোগাযোগ কৰিছো সিহঁতৰ মই সিহঁতৰ যোগেদিয়ে কৰিলো মানে এই পুৰালো আকৌ সেইদিনা মই যিটো সমাজ সেৱা পৰীক্ষাটো সেইটো দিলোগে
আহ
স তেনেকে দি মেলি এতিয়া গুৱাহাটী বিশ্ববিদ্যয়ালয়ৰো দিম আৰু
দিবা দিবা আৰু স্নাতকোত্তৰ কাৰণে কিহত কিহত তুমি চাইছা
স্নাতকোত্তৰ কাৰণে মই সম সমাজ সেৱাতটোতো চাইছোৱেই আৰু সমাজ তত্ব বিভাগতো চাইছো আৰু মানে মই পৰিৱেশ কলাটো চাওঁ নেকি পৰিৱেশ কলা মোৰ অলপ ভাল লাগে ন সেইটো বিষয়ত টো মই অলপমান আগতে লাগি মেলি আছিলো
দেই পৰিবেশৰ কলে এতিয়া যথেষ্ট ডিমাণ্ড আছে এইটো বহুত উ মানে বহত পৰি পৰি পৰিচিত এটা বিষয় হৈ গৈছে এতিয়া লাহে লাহে
অ' মানুহকে বিচাৰেও ন সেইবোৰ কৰিব আৰু মোৰ অকমান। মনটো আছে তেতিয়া কৰো আৰু।
কৰি লোৱা কৰি লোৱা সেইটো মানে কি হয় তুমি মানে এতিয়া মানে কি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এই বিভাগতটো বহুত আগৰ পৰাই আছে। আৰু তাত মই ইমান সবি বিশেষ নাজানো যদিও তিনিটামান শাখা থাকে নেকি তাৰ বিভাগটো।
আছে আছে কেইবাটাও শাখা আছে তাৰে এতিয়াাতো নৃত্য আছে সত্ৰীয়া নৃত্য এটা আছে তাৰপিছত। তাৰ পিছত গীত গীতৰ এটা আছে। কণ্ঠস্বৰ আৰু এটা আৰু এটা কিবা এটা আছিলে দেই। অ' নাটকৰ শাখা এটা আছিলে। মই একে খাইছো নাটকৰো আৰু হেৰিটো। চাইছো নাটকৰটোও চাইছো আৰু এইটো যিটো সত্ৰীয়া নৃত্য আছিলে।
অ' সেইটো সেইটো পাৰা পাৰা অ' অ'। সেইখিনি পাৰা পাৰা সেইটো যথেষ্ট ভাল। বিভাগ হিচাপে মানে মই ভাবো মানে কাৰণ তোমাৰ এতিয়া যিহেতু। লাহে লাহে তোমাৰ দেখিছা পদ্মশ্ৰী এইফালে সাহিত্য নাটক একাডেমী। সেই সেই বতাহ সমূহতো যথেষ্ট কেইজন লোক সেই তেনেকুৱা বিভাগৰ পৰাই যোৱা।
অ সেইটোৱয়ে সেইটোৱে সেইকাৰণে সেইকেইটাই চাইছো আৰু সেইটো তাতে সেইকেইটাতে কৰিম আৰু হেৰি ঠিকে আছে দেই তেতিয়া তোৰ আজৰিও ময়ো যাও আৰু ঘৰলে
অ অ হ'ব হ'ব আমিও যাম চাগে কাইলৈ মানে ঘৰ
অ ঠিক আছে ঠিক আছে তেতিয়া হ'ব আৰু দে
উ